হেল্ল' আপুনি শুনিছ শুনিছনে?
হয় হয় মই শুনিছো।
অহ আ সন্ধিয়াৰ আপোনাক বা মোৰ অন্তৰৰ পৰা আহ ভাল আদৰণি জনালোঁ। আঁহ শুনি পাইছনে আপুনি? অ। এয়া আপোনাৰ লগত মই কেইটামান মানে বিষয়ৰ ওপৰত মানে কথা পাতিম বুলি ভাবিছো ভাবিছোঁ আপুনি টাইম দিব পাৰিব নে?
হয় হয় নিশ্চয় পাৰিম।
অ', এইকেইদিন অ' বতৰটো লৈ কিনে আপোনাৰ যিটো অঞ্চল আপোনাৰ অঞ্চল তলত বতৰটো লৈ পানে লৈ লৈ কেনে কিদৰে চলি আছে, এইকেইদিন?
অ' যিহেতু আপুনি নিশ্চয় জানে গৰমৰ বতৰ যিহেতু গৰম বহুত। লগতে মাজে মাজে বৰষুণো দিয়ে।
হয়।
হয় হঠাৎ বৰ্ষ গৰম দিয়ে। তাৰপিছত কেতিয়াবা আকৌ বৰষুণ দিয়ে, বৰষুণত মানে পানী চৌদিশে তাতে। তাতে মই গাঁৱৰ ল'ৰা, আমাৰ গাঁৱত যিহেতু বৰষুণ দিলে পানী ৰাস্ত ৰাস্তা আলি পদূলি ভৰি যায়, খাল, বিল, নলা, নৰ্দমা পুখুৰী এইবিলাক মানে পানীৰে ভৰি আছে বৰ্তমান। আৰু যিহেতু এতিয়া বাৰিষাৰ ছিজন। খেতি বাতিৰ কামত হয় হয়। খেতি বাতিৰ কামৰ কাৰণে বহুতো মানে ভাল সময় আৰু এইখিনি। মানুহ বিলাক সবেই মানে খেতি বাতিত লাগি আছে। ধান খেতিত বিশেষকে।
হয়।
আপোনালোকৰ ফালে কেনে চলি আছে আপুনি ক'ব পাৰিবনে?
বৰ্তমান মোৰ ফালে ঠিকে আছে এইকেইদিন বতৰটো আপুনি কোৱা মতে এইটোতো মানে অ ধান চান ৰোৱা বতৰ। এ বহুতে মানে নিজৰ নিজৰ কামত লাগি আছে। অহ। যে তেনে মানুহৰ অ' মৰ্ণিং হয়, পোৱা হয়। অ'। অ, পুৱাৰ মানে যিটো ছয়টা সাতটা বজাৰ লগে লগে, নিজৰ নিজৰ কামত গুচি যায় আৰু পথাৰত। পথাৰত পেগ ৰুবা যায়, কিছুমানে হাল ৰুবা যায়। মানে, বহুতে মানে নিজ নিজৰ কামত লাগি থাকে আৰু, আৰু এইকেইদিন মানে মই সেইটো এই চাইদত মানে বতৰটো, ইমানো বেয়া নহয়। অ' তথাপিও মানে চিজনটোৱে মানে সেনেকুৱা মানে কেতিয়াবা এই নাল গিলিও মানে, বৰষুণতটো মানে হঠাৎ কে আহি যায়।
হয়, হয়, হয়, নিশ্চয়।
কেতিয়াবা মানে আৰু হঠাৎকে মানে, খুব মানে ৰ'দ দিয়ে।
হয়, হয়।
সেইটো কাৰণে মানে এইকেইদিন, বহুততে মানে সৰু সুৰা সমস্যা হৈ যায়, অ, বহুত ততে মানে কিছুমান, মানে সৰু সুৰা বেমাৰ চেমাৰ হয় আৰু। তথাপিও ইমান ডাঙৰ বেমাৰ চেমাৰ হোৱা নাই মানে জ্বৰ উঠে আৰু জণ্ডিছ হয়, হয়, জণ্ডিছ হৈ কাৰোবাৰ কাহ হৈ কাৰোবাৰ মানে এই গাতো বেয়া হৈ যায় আৰু মানে নিজৰ কামত লাগিব নোৱাৰে কেতিয়াবা সময়ত টাইমত লাগিব নোৱাৰে। তথাপিও মানে ছিজনটোৱে সেনেকুৱা ন এইটো ছিজনটো মানে বেগ লোৱা ছিজন মানে বতৰটো যাব দি দিব নোৱাৰে না, হেয়া কাৰণে মানে টাইমত মানে কামটো কৰিব লাগে আৰু।
উম, উম, উম।
এইকেইদিন আমাৰ মানে আমাৰ আপোনাৰ মতে, আ‌পোনাৰ কোৱা মতে আমাৰো মানে এই ভিলেজ এৰিয়া মানে গাঁৱ এৰিয়া আৰু। টাউন হয়। এ, আমাৰ গাঁৱত মানে চবে মানে বেগ ৰৈ আছে। হালদৈ আছে, বহুতে মানে ঘৰৰ কাম খিনিতো কৰিব পৰা নাই, এ যেতিয়ানখে মানে এ, এই দুই মাহ তিন মাহ যোৱাৰ পাছত মানে, নিজৰ ঘৰৰ যিখিনি কাম বাকী থাকে বাকী আছে ই, এইটো কাম কৰিব আৰু। যি দিনা খন মানে অ', ঠাণ্ডা দিন আহিব, তেতিয়া মানে এ ঘৰত কাম খিনিতো কৰিব আৰু কিন্তু, এই কেইদিন মানে এইটো চিজনত মানে যিটো আমাৰ বাৰিষা চিজনত অ‌, ঘৰৰ কামটো কৰিব নোৱাৰে আৰু।
হয়, হয়, যিহেতু উম, যিহেতু পথাৰত এত এতিয়া, বহুত মানুহে চবেই চাগে খেতি ধান ৰুৱাত‌ ব্যস্ত আছে, লগতে কিছু মানে মাছ মাৰিছে বা কিবা তেনেকুৱা ধৰণৰ কামতে‌ বেছি ব্যস্ত থাকিব লগা হয় বেছিকে। আপোনালোকৰ ফালে মানে, কিবা পৰিৱেশ কেনেকুৱা? মানে ধান ৰুৱা পৰিৱেশ। বা মাছ ধৰা, বা কিবা তেনেকুৱা, মানুহবিলাক কেনেকুৱা ধৰণৰ ব্যস্ত হৈ আছে মানে।
এ, এতিয়া তোমাক ক'ব বিচাৰিছোঁ মই এ, এতিয়া আমাৰ যিটো, এইটো দিনত মানে এইটো বতৰত মানে ধান পেক ৰোৱা বতৰত মানে বহুতে মানে পেকটো ৰুই আছে ভালদৰে ৰুই আছে। এ, চবে মানে গাঁৱৰ যিখিনি তিৰি আছে যিখিনি মানে চবে যায় আৰু পথাৰত। মানে পেগ ৰুবা যাই মানে জমা জমা কে যায়, বহুতে হাঁহি ফূৰ্তি কৰে তাতে যায় কিনে পথাৰত।
উম, নিশ্চয় নিশ্চয়।
পথাৰত আমাৰ এতিয়া বহুত পানী হৈ আছে বৰষুণ দিয়াৰ কাৰণে আৰু পানী হোৱাৰ কাৰণে বহুত মাছ মানে ওলাইছে। ন' ইয়াৰ কাৰণে কিছুমানে জেকাই লৈ কিনে পথাৰত যায়। মাছৰ যায় মাছটো বহুত পাইছে এইকেইদিন, মাছ ও পাই আছে এইটো মই দেখা পাই আছোঁ। মানে আমাৰ গাঁও এৰিয়া নাই ইয়াৰ কাৰণে মাছটো বিচৰাটো একদম কম্পালচৰি হয় আৰু। মানে বহুতে যায় মাছ ধৰবা যায় উম, আৰু তাতে মানে বহুত ডাঙৰ সৰু মাছ পোৱা যায়। এইটো মই দেখা পাই আছোঁ আৰু। আ, মাইকী মাইকা চব যায় আৰু। নিজৰ কামত এইখিনি পৰিৱেশ আৰু ভালদৰে চলি আছে এইকেইদিন আহ পিছে আপোনাৰ আপোনাৰ ফালে কিদৰে চলি আছে।
হয়, হয়, আপুনি যেনেকে ক'লে মানে চবেই পথাৰতে ব্যস্ত বহুত হেই মানে তিৰোতা মানুহ বিলাকে ধান ৰুবলৈ গৈছে তাৰ পিছত মতা মানুহ বিলাক বিলাকে হাল বোৱাত যিহেতু এতিয়া আজিকালি গৰুৰে হাল নাবায়। বেছিভাগ ট্ৰেক্টৰেৰে বায় হ'লেও মতা মানুহবলাকে আলি দিয়া বা কঠীয়া পৰা বা কঠীয়া তোলা তাৰপিছত কঠিয়া আনি দিয়া এইবিলাক কামত ব্যস্ত আৰু কিছুমানে সময় সময় বিচাৰি মানে মাছ তাছ বিচাৰে বাৰু মাছ কেকোৰা। যিহেতু এতিয়া সময়বোৰ পৰিৱৰ্তন হল এতিয়া মাছ
হয়।
মাছ কেঁকোৰা সেইবিলাক মানে বহুত কমেই পোৱা যায়, এতিয়া মানে মানুহে ইমান এটাহে এইবিলাক নাপায় যিহেতু খাল, পুখুৰী এইবিলাকৰ সংখ্যক কমি আহিছে মাছৰ কিছুমান সংখ্যা কমি আহিছে। গতিকে ত তাৰ মাজতে যি এজন দুজনে যি অকমান সময় সুবিধা তাৰ পাইছে তেওঁলোকে জাকৈ তাকৈ লয় বা বেছিকৈ জাল পাতি মাছ ধৰে ফাঁচি জাল বা কৈ লিংগি জাল বুলি যিটো কোৱা হয়। কিছুমানে চেপাও পাতে তেনেকে চলি আছে আৰু অ আপুনি যে ক'লে আপোনালোকৰ তাতে বহুতো মাছ তাছ তেনেকে পোৱা যায় চ' ধৰ মানে কি কি মাছ পোৱা যূ আপুনি ক'ব পাৰ নেকি?
এনেই বেছিভাগেই এতিয়া গৰৈ মাছ, পুঠি মাছ পথাৰৰ যিটো পানী হয় না ইমান ডাঙৰ মাছো পোৱা নাযায় উম। এ কেতিয়াবা মানে বেছিকৈ মানে পানী চানী হ'লে এ কিছুমানৰ পুখুৰীৰ পৰা মানে আহ আহা মাছ বিলাক পোৱা যায় আৰু ৰৌ মাছ, শিঙি মাছ, মাগু কুৰ মাছ, গৰৈ মাছ আৰু পুঠি মাছ। এইখিনিয়ে আৰু বেলেগ মাছ নাই আমাৰ গাঁৱত আহ বেলেগ মাছ
হয়, হয়। এইবিলাকে আমাৰ থলুৱা মাছ যিহেতু অ কিছুমান মাছৰ সংখ্যা কমি গৈছে পতিয়া মাছ, তোৰা মাছ। এইবিলাকতো এতিয়া পোৱা নাযায় বিশেষকে।
হয় পোৱা নাযায়, আগতে পোৱা গৈছিল কিজানি আহ
আপোনাৰ ঘৰত কেনেকে বনাই মাছ মানে যিবিলাক পথাৰৰ পৰা যিবিলাক মাছ আনে মানে কেনেকে পদ্ধাৰতি ৰান্ধি খায়।
যিটো মানে মই কৈছো এতিয়া পুঠি মাছ পুঠি মাছটো আমি তেলে দি ভাজি খাওঁ, তেলে দি ভাজি খালি মানে বহুত টেষ্ট লাগে, টেষ্টি হয় আৰু আৰু যিখিনি ডাঙৰ মাছ ৰৌ মাছ, কমন কাত যিখিনি ডাঙৰ মাছ এই ডাঙৰ মাছকেইটাক আমি টেঙা চেঙা দি কেনে মানে আঞ্জা বনাই খায়। আহ টেঙাটো হয়। টেঙাটো দি কেনে হয়, কোৱাচোন
অ' আপুনি মানে কোনটো মাছ খাই বেছিকে ভাল পায়।
এতিয়াতো মই আহ ক'ব বিচাৰিছো মানে উ মই যিটো ন সি মানে গাঁৱত আছো না বেছি বেলেগ মাছ পোৱা নাযায়। মই পুঠি মাছতটো বহুত ভাল পাওঁ আৰু কমল কাপ যিটো নেকি ৰৌ মাছ এইবিলাক বহুত ভাল পাওঁ আৰু খাই কেনে উম এইগিলা মাছ খাই কেনে বহুত ভাল ভাল পাওঁ আৰু আৰু আমাৰ শৰীৰৰ কাৰণে ভাল সেইগিলা যিটো আমাৰ শৰীৰৰ লগা যিটো ভিটামিন কেলচিয়াম কেলচিয়ামটো সৰু মাছত পোৱা যায় আৰু ইয়াৰ কাৰণে মই সৰু মাছতটো খোৱা যায় সৰু মাছতটো বেছি গতিকে খালি মানে কেলচিয়াম টো পাইবলৈ কৈ দিছে মানে ডক্তৰ বিলাকে। এ যোনী যোনী মানে
হয়, হয়, আৰু চকুৰ কাৰণেও ভাল বুলি শুনিছো।
হয় আৰু চকুৰ কাৰণেতটো শামুকটো বহুত ভাল আমাৰ এইটো চাইডত শামুক বহুত পায় খামগটো হয় খাই আছো। মই এইকেইদিন বহুত খাই আছো, খামোকটো খামুকটো খাব লাগিলে আমি আ আমিতো বিচাৰিব য যাব লাগিব পথাৰত বা ক'ৰবাত বিলত যাব লাগিব।
হয় হয় হয়।
পৰা আনি কেনে এক ৰাতিতটো মানে পানীত থব লাগে চাফা হ'ব লাগে না ইয়াতে মানে বোকা চোকা লাগি থাকে কিছুমান লেতেৰা বস্তু সোমাই থাকে এইটো চাফা কৰি কিনে নেক্সট দিনা মানে আমি এইটো চাফা কৰি কেনে কটাৰী দি কাটি কেনে মানে খাব পৰাকে কৰে আৰু এইটো তাৰপাছ তাৰ পাছত মানে ভাজি দিওঁ আমি তেলেদি
হয় হয় হয়।
ত খাৰ আঞ্জা যেনেকে মানে দালি বা আহ মাহৰ দালি এইবিলৰ খাৰ আঞ্জাত মানে থালি দিওঁ আৰু হয়।
হয় নিশ্চয় আপোনালৰ কথা পাতি ভাল লাগিল।
হয়। সময় হৈ গ'ল আহ পাছতো যাতে মানে আপোনা লগত সেইদৰে কথা পাতিব পাৰিম বুলি আশা কৰিছো ধন্যবাদ থাকিল অ ঠিক আছে ঠিক আছে অঁ